হেল্ল', !
শুনা পাইছ নে
অ', শুনি আছোঁ।
ভাত খালী
এই মই ৰকি অল লগৰটো ঘৰতহে আছো।
অ',
আমাৰ ঘৰত নেট নেপায় যে
অ'অ'
মোৰ মানে একে একেবাৰেই কলেজলৈ ওলাই আহছো আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে ন?
অ ইণ্টাৰ্শ্বিপ হৈ আছেনিকিদাদা। -
অ', তাৰপৰা এই লগৰটো ঘৰত ফি ৱাই ফাইৰ পৰাই কানেক্ট কৰি তোলোই কল কৰিছো আৰু, ছ নে হেল্লো',
শুনিছনেে নাই তই
তোৰ মাততো নহা হৈছিলে এতিয়া আহিছে অ, ্
অ', অ', বাকী ভাত চাত খোৱা নাই নেকি
আ ভাত খাইছো ঘৰত
অ', মই আছো ভাত খালো। খাই মেলি বিচনাতে কৰি পেলাই ফোনটোকে চাব লৈছিলোঁ আৰু,
অভাতকিহে খালি।
ভাত দালি ভাজি তাৰপা মাছ।
অ গুৱাহাটীত অ তাপা কেতিয়া আহিলি
তাৰপা মই তিনিদিন মান অ ৰ'দ মাছ ওলাইছে নাই আমাৰ এইফালে ধেৰ মাছ।
নাই এই বৰষুণ দি থাকোতে মাছ পুৰা ওলাইছিলে আৰু এই এই কালিৰপ পৰা ধৰি পুৰা ৰ'দ দিছে আৰু,
অ', ইয়াত পুঠি মাছ ধেৰ কাৱৈ মাছ পুঠি মাছ পথাৰত!
অঁ!
পানীয়ে, পৰীক্ষা খতম হ'ল অ'।
কেনেকুৱা হ'ল?
পৰীক্ষা ভালেই হৈছে। মই তোৰ বেমাৰ হৈ আছিলে নহয় চাৰিটা দিবই নোৱাৰিলোঁ পৰীক্ষা। আকৌ হেয়া পিছত দিব লাগিব সেইকেইটা পৰীক্ষা হওঁতে।
অঁ, এতিয়া দিয়া নাই মানে?
এতিয়া বাকী কেইটা দিলোঁ, অকল চাৰিটা দিব নহ'লে। বাৰটা
কেইটা হয় বাৰটা? শুনিছনে? হেল্ল'?
বাৰটা হয়, বাৰটা বাৰটা।
অ', বহুত হয় তহঁতৰ তেতিয়া? উম, তহঁতৰ তেতিয়া বহুত
অঁ।
আমাৰ আকৌ হেই পাঁচটা হয়।
অঁ।
আৰু এটাৰতো ইণ্টাৰ্ণশ্বিপ কৰিব লাগে।
অ', ইণ্টাৰ্ণশ্বিপ তহঁতৰ ক' উম, হেৰিয়াতে হৈ আছে নেকি মহাবিদ্যালয়তে হৈ আছে নেকি?
আমাৰ সেই ডিপাৰ্টমেন্টৰ ছাৰ এজনে এই নাটকৰ কৰ্মশালা এটা কৰি আছে।
অ', অ'।
অঁ, আমি এই পাঁচশ টকা পে' কৰি জইন হ'বলগীয়া হৈছে। তাৰপা তোৰ দহ তাৰিখৰ পৰা হৈ আছে, এতিয়া ঊনত্ৰিছ তাৰিখলৈকে হ'ব আৰু।
অ', তেনেকুৱা কথাহে নেকি?
উম, প্ৰথম দহ দিনটো কি কৰিলে প্ৰথম দহদিন কি কৰিলে গ'ম পাইছ নাই?
কি কৰিলে?
নাটক কৰিবলৈ যোৱা নামত তোৰ য়োগা কৰিবলৈ দিয়ে।
অ'।
তাৰাপা তোৰ চকুৰ দকু মুদি মা তেতিয়া শুবলৈ দিয়ে নহয় পকাত।
অঁ।
তাৰপা আৰু কিবা কিবি কথা কৈ থাকে আৰু। তাৰপা ল'ৰা ছোৱালী মিলাই তোৰ হাগ কৰিবলৈ দিয়ে।
অ'।
সেইখন আৰু। পোৰ প্ৰথম দহ দিনটো ভৰি হাত বিষুৱাই দিছে।
অ', নাটক কৰিবলৈ দিয়ে নাই, মানে নিজে কৰি মেলি দেখুৱাবলৈ দিয়ে নে?
অ', নিজে তোৰ কাহিনী এটা যেনিবা কাহিনী এটা যেনিবা কৈ দিব নহয়।
অঁ।
তাৰপা তোৰ সেইটো কাহিনীয়ে নিজে স্ক্ৰিপ্ট বনাই ডাইলগ লিখি তোৰ তাতে মানে নাটক কৰি দেখাব লাগিব।
অ', টান আছে কঠিন আছে তেতিয়াহ'লে দেই বিষয়দাল।
উম, বহুত টান। টা আৰু এতিয়া তোৰ ছাৰজনে এটা স্ক্ৰিপ্ট লিখিছে
অ'।
সেইটোতে মানে তোৰ নাটকখন কৰিব লাগিব আৰু!
তাকেহে! তাৰপা মোৰ সেই বেমাৰেই বেমাৰ তাতেই গ'ল মোৰ ভাগৰ এই মাহটো গোটেই তেনেকে এতিয়া অলপ অ' এতিয়া অলপ ভাল পাইছো ডাক্তৰে তোৰ কোমল খা খাদ্য খাব কৈছে ভাত। ছাত পুৰা বইল কৰি খাব গৈছে সিজাই সিজাই কোমল কৰি
অ' অ' বাকীতো সেই এই দুদিনমানৰ পৰা তোৰ নাটকৰ ৰিহাৰ্চল কৰিছে বাৰু।
অ', অ', নাটকৰ কিমান আহ, ছাত্ৰ- ছাত্ৰী কিমান তহঁতৰ তাত?
আমাৰতোৰ মুঠ পঞ্চাছটা মানে টোৰ সেই ইণ্টাৰ্ণশ্বিপটো কৰিছে।
অ', অ',
অ', গোটেই খিনিয়ে মানে তো কিবা এটা নহয় কিবা এটাটো ভাও ল'ব লাগিবই।
অ', নম্বৰ দিব মানে ন' ইয়াৰ পৰা ইণ্টাৰনেট নম্বৰ দিব মানে?
অ' লোকৰ যেনিবা ইণ্টাৰ্ণশ্বিপৰ তোৰ এনেকে তোৰ ভাইভা নিচিনাকে পাতে নহয়।
অ',
আমাৰ যেনিবা তোৰ নাটকত ভাও ললেও হব ভাইভা এক্সট্ৰাকে নেপাতে নাটক খনত তোৰ ভাও লোৱাৰ ওপৰত তোৰ চল্লিশ নম্বৰ থাকিব।
অ',
বাকি তোৰ এটেনডেঞ্চৰ ওপৰত চলিছ নম্বৰ থাকিব আৰু বিশ নম্বৰটো ৰিপ'ৰ্ট এটা বনাব লাগিব।
ভালেইহে একেবাৰে আজৰি হৈ যাবি।
উম, তাকেই প্ৰত্যেক দিনে মানে কি কি হৈছে সদায় মানে ৰেগুলাৰ টোৰ হেৰী ৰিপৰ্টটো বনাই যাব লাগিব।
অ', বাকী জিম-ছিম গৈ আছ নে?
জিম গৈছোঁ অ' এই আমাৰ লগৰটোৱে এৰিলে নহয় তাৰ ছাবস্ক্ৰিপশ্যন খতম হ'ল।
অ' সি এই পথাৰতে দৌৰিবলৈ লৈছে ফি হে গৈ পেলাই। লগৰ ল'ৰাকেইটাৰ লগত সি মোক কৈছিলে বাৰু।
উম তাৰ পা তাৰ এই চা চাকৰি এটাও হওঁ হওঁ হৈ আছে যে সি এইটো সুবিধা আৰু এৰিব বিচৰা নাই।
অ', তাকে সি অকমান দ'ৰা মেলা কৰিলে তেতিয়া উম, আহি যাব পুৰা শৰীৰটো মজবুত হ'লে তেতিয়া সোনকালে পাব ন' চাকৰি।
আৰু তাৰ ফিল্ড খন যেত হেৰি ঘৰৰ সন্মুখ সন্মুখতে আছে ন' তাৰ সুবিধাটো বেছিয়ে অলপ।
ওচৰতে হয় যে, ৰাতিপুৱাও দৌৰিব পাৰে ৰাতিও দৌৰিব পাৰে গধূলা সময়তো দৌৰে ন'।
অ', তালে মই ফোন কৰিছিলো অলপ আগত সি বোলে আজিকালি চাৰিটা বজাতে উঠি দৌৰে।
অ', সি দৌৰে মোকো কৈছিলে সি আহিম বুলি কৈছিলে এইফালে তাৰপা কি কৰে জানো আহেনে নাহে মোৰ পৰাা সি বস্তু এটা নিয়াৰ কথা আছিলে মানে।
অ', মই এই জিম খটাৰ সি এৰাৰ পিছত তাক লগেই পোৱা নাই আৰু।
অ', তাকেহে।
আগতে লগতে যাওঁ যে এতিয়া নাযায় অকলে অকলে যাবলৈ বেয়া লাগে আৰু।
উম, এতিয়া আৰু ই তোৰ লগৰহে যায় আৰু তহঁত দুটাহে যাৱ আৰু।
দুটা যাও কিন্তু ইটোৰ লগত এই বেলেগ এটা গৈ আছে।
অ', সেইটোয়ে কথাটো তো তইও অকলশৰীয়া হৈ পৰ স্কুটিখন লৈ পেলাই।
এতিয়া অকলশৰীয়া আৰু তেলৰ দাম ইমান বাঢ়িলে তোৰ অকলে বহুত যায় নহয়।
উম, তাকেহে তই আৰু বহুত দূৰৰ পৰা যাব লাগে নহয়।
অ', মোৰ দূৰো হয় বাৰু।
উম, তাকেহে।
তাৰপা দেউতাৰ ভাল হৈছে নে বেমাৰ?
দেউতা ভাল হৈছে মানে ইমান ভাল হোৱা নাই অকমান দিগদাৰ পাই আছে সেই অহা মাহলে মানে চিকিৎসালয়লৈ নিব লাগিব আকৌ এবাৰ।
অ', এতিয়া যে চিকিৎসা এটা কৰিলি নে সেইটো?
অ', এইটো কৰি থকা হৈছে কিন্তু এ অপাৰেচন কৰিব লাগিব। অহা মাহলৈকে কৰিব লাগিব আৰু।
অ', অ'।
তালৈকে লৈ যাব লাগিব মই থকা তালৈকে তাতে কৰিবগৈ লাগিব।
অ', তাৰপৰা তহঁতৰ খেতি কি কৰিছে?
খেতিটো আধিলে দিছে।
কি চব আধিলে দি দিলে নেকি?
অ' আধিলে দিছে তোৰ, এতিয়া বৰষুণৰ জহতে এতিয়া হেৰিয়ে হৈ আছে, খেতিৰ কাৰণেও এতিয়া দিগদাৰে হৈ গৈছে নহয়। তাকে শৰীৰে ভাল হৈ থকা নাই মানুহ বিলাকক কি খেতি কৰিব আৰু সেইকাৰণে আধিলৈকে দি দিলে।
বাকী এতিয়া আজি ৰোৱনি
কালি এইটোৰ খেতি ৰোৱা টাইমত ৰ'দ দি দিব তাৰপা আকৌ বৰষুণ আহিব।
তাক উম, তাকে আজি তাকে ৰোৱনী আহিছে আহি পেলাই ৰুই থকা ৰুই আছে। চাই আহিলোঁগৈ গৈ পেলাই এপাক।
অ', তহঁতৰ সাতত বোকা দি মাটি ৰুৱে জানো?
অ', ৰুৱে আমাৰ।
অ', আমাৰ আকৌ এই সাতত নোৰুৱে যে।
অ', অ'।
আৰু আমাৰ মাটিও এবিঘাহে তো-তোৰ এদিন দি দিলে তোৰ ৰোৱনী লগাই দিম আৰু।
অ', একেবাৰতে হৈয়ে যাব ইমান কথা নাই।
এদিনতে হৈ যাব তাকেই, আমাৰ আইতাৰ মাজতে হাতটো ভাগিলে সেইকাৰণে ৰোৱা মেলা কৰি খেত ওলাই তেঁও সু-সুবিধাই হৈছে মানে।
অ', তাকে খবৰ পাইছিলো নহয়।
উম। এতিয়া সেই এই কঠীয়া তুলিবলৈ মানুহ এজন লগাম বুলি ভাবিছো।
অ', অ'।
তাৰপৰা ৰুবলৈ ৰোৱনী লগাই দিম আৰু সেইয়ে আৰু।
অ'।
খেতিটোতো কৰিবই লাগিব ন।
অ', তাকেহে।
বাকী ক'ৰবাত ওলাই যোৱা প্লেন নাই নেকি?
তেনেকে ওলাই যাবলে মানে এ গায়ে ভাল নহয় কিনো ওলাই যাবি আৰু
তাকে একেবাৰে ভাল হোৱা নাই ন।
নাই এমাহ মান ৰখিব লাগিব তাৰ পৰাহে ভাল হ'ব আৰু এমাহ মান ডাক্তৰে। কৈছে সম্পূৰ্ণকে মানে। ৰখি দিব গৈছে আৰু বেছি গধুৰ বস্তু দাঙি শাক দিছে।
অ এতিয়া কলেজতো কেইদিন বন্ধ দিছে।
মোৰ কলেজ বন্ধ মানে এইটো জুলাই মাহতটো গোটেই বন্ধয়ে।
উম জুলাই মাহটোতো গৰম বন্ধই হয়।
অ সেই বন্ধে আৰু তাৰপা, অহা মাহলে আৰু উম হেৰিয়ে কৰিব যাব লাগিব আৰু
অহা মাহৰ মানে জুলাই আগষ্টৰ পৰা চাগে খুলিব।
অ আগষ্টৰ পৰা খুলিবতো।
আমাৰো একেইটো জুলাই মাহতো বন্ধ হব সে, জুন মাহতেতো ইণ্টাৰ্ণশ্বিপটো খতম কৰি দিব।
অ,
তাৰপা আগষ্টৰ পৰা ক্লাছ হ'ব আৰু নতুন।
অ তাকেহে, নতুন চেমিষ্টাৰ আৰম্ভ হৈ যাব বাকি তহঁতক। পইচা পাতি সোমাইছে নাই চৰকাৰৰ ফালৰ পৰা অহা।
এ নাই স্কলাৰশ্বিপটো কি হ'ল জানো এই লগৰটোও নাই পোৱা মইও নাই পোৱা।
অ সোমাব আৰু লাহে লাহে। সময় লাগে নহয় চৰকাৰৰ পইচা মানে চবকে দিবলগীয়া হৈছে যে।
আৰু এইটো কি হৈছে তোৰ এমাহৰ পিছত। সেনেকে এদিন দিয়ে আকৌ এমাহটোৰ নাই দিয়ে তেনেকুৱা কৰি আছে মানে এইবাৰ।
অ অ তাকে বহুত দিগদাৰ হৈ যায় নহ পইচা পাতিও নাপালেও।
উম এইবাৰ শুনামতে হেই বহুত বোলে ফেক ষ্টুডেণ্ড সোমাই গ'ল এইবাৰ।
অ
আকৌ মানে ৰিভেৰিফিকেশ্যন কৰি কৰি এটা এটাকে মানে উলিয়াই দি আছে আৰু
অ অ পুনৰ পৰীক্ষা কৰিছে মানে।
উম এই আমাৰ লগৰ এটা সোমালে এই, যোৱাবাৰি যে আগতে আমাৰ লগত টিউচন কৰিছিলে।
অ এইবোৰ নেপাই কব।
তাই সোমালে তাকে সোনকালে সোমালে ভাল আছিল আৰু
অ তাকে।
উম বাকী ঠিক আছে দে।
অ দে দে হ'ব। অ ত এতিয়া সেয়ালৈহে যাবি কলেজলৈহে যাবিগে।
মই এতিয়া কলে যাও এই লগৰজনীৰ লগত যাম আৰু
অ তেনেকুৱা কথা এতিয়া হব যোৱা তেতিয়াহলে।
উম